শুনিছা? আহ কি কৰিছা হয়?
নহয় এনেই পঢ় শুই আছিলো।
অ'। ভাত এতিয়ালৈকে খোৱা নাই বনোৱা হৈ গৈছে।
অ', অ' ঠিকে আছে।
উ'ম।
শুই আছিলা নেকি?
মই শুৱা নাই, এই হেৰি মোবাইল টিপি আছিলো।
অ' মোবাইল টিপি আছিলা অ', ব বৰষুণ দিছে নে তোমালোকৰ হেইফালে?
বৰষুণ দিওঁ দিওঁ অৱস্থা কি বা হয় এতিয়া ক'লা হৈ গৈছে আকাশখন ডৰীয়া।
হয়, হয়।
উম।
আৰু মোবাইলত কি চাই আছিলা?
মোবাইলত মানে, মানে মোবাইলত বহুতো বস্তু চাব পাৰি। কিন্তু মই এই ৰিল চাই টাইম পাছ কৰি আছিলো।
অ', অ' পঢ়ি আছা না নে নে এনেই আছা?
এনেই আছোঁ এতিয়া, পঢ়িয়েই মানে গৰম বন্ধ চলি আছে যে। একো এতিয়া পঢ়া পাতি চলা নাই ক'ব গ'লে।
ত' মোবাইলে চাই আছিলা। আমি অ'নলাইন আৰু অফলাইনৰ অকমান কথা পাতো নেকি?
উম ব'লা।
অ' হয়। উম, এনেই তুমি কি ভাবা যে অ'নলাইন আৰু অফলাইনৰ পৰা আমি কি আহৰণ কৰিব পাৰো? কি আমাৰ কি ক্ষতি হয়, তেনেকুৱা বস্তু তুমি কি ভাবা?
হয়, চোৱা, যদি মই প্ৰথম অফলাইনত ধৰিছো, অফলাইনত যদি ক'ব ক'ব যাওঁ, আমি অফলাইনৰ মই শিক্ষাৰ ওপৰত প্ৰথম ক'ব বিচাৰোঁ। শিক্ষ ক্ষাত যদি চাওঁ, আমি স্কুল বা কলেজ যি হ'লেও গ যাওঁ, অফলাইনত যদি গৈ কিনে টিচাৰৰ ওচৰত যাওঁ। মানে শিক্ষাৰ ওপৰত ভালকে বুজা যায়। শিক্ষক শিক্ষত্ৰীয়ে কৈ দিয়ে এইটো কেনেকে আহিছে বুজি পাওঁ মানে, মানে ফিজিকেলি বস্ত বস্তু টো ওচৰত থাকি মানে ফিলটো লৈ বুজিব পাৰি। কিন্তু অফলাইন অ' অনলাইনত সেই বস্তুটো বুজা নাযায়। অনলাইনত মানে টিচাৰে বকি যাব, এফালে আমি মোবাইলতে এক জেগাতে বহি কিনে শুনি থাকিব লাগিব। এক জেগাত থাকি নিজৰে আমনি লাগি যায়।
হয়, হয়, হয়।
উম, এক জেগাত বহি মানে আমনিটো লাগেই নিজৰ স্বাস্থ্যও বেয়া হয়। বহি আমনি লাগিব, এইফালে অঁ। মোবাইল টো চাই থাকিম নিজৰ চকু বেয়া হ'ব। বহুত- টো মানে কিবা কিবি হৈ যায়। উম, অ' অনলাইন আহাৰ মানে অনলাইনতটো বেয়া বুলি নক কওঁ, অনলাইনো আমাৰ মানে বহুতো মানে কামত আহিছে আৰু কিছুমান বেয়াও আছে।
হয়, হয়।
ভাল দিশফালে কব যাও ধৰা এতিয়া ৰাতি এঘাৰটা মান বাজিছে ধৰা দেই, তই মই ৰাতি মোক, দৰৱ এটা লাগে বেমাৰ হৈ গল তাপা এতিয়া মই, দৰপটো মই অনলাইনৰ পৰা অৰ্ডাৰ দি কিনে আনিব পাৰো ত সেইটো অ, তাৰ সেইটো মানে মোৰ ফালে ভাল হৈ গ'ল ত দুটাই মানে, চব বস্তুৰে ভাল এটা থাকে বেয়াও এটা থাকে সেনেকুৱা মানে।
হয় তেনেকুৱ হয় হয় ভাল লাগিল তোমাৰ কথাবোৰ শুনি অ। কোৱাই আৰু অনলাইন আৰু অফলাইনৰ মাজত বহুতো পাৰ্থক্য আছে নহয় জানো।
অঁহ,
আছে তেনেকুৱা সেই পাৰ্থক্য মোৰ মানে আমি বুজিব লাগে ধৰি লোৱা তুমি এ, ফিলীকাদ্ৰৰ হক বা এমাজনৰ হক বা চপিঙ কাৰণে তুমি অহ অনলাইনত কিবা এটা বস্ত, অৰ্ডাৰ দিলা হা তুমি ভাবি তুমি ভাবিছিলা মোৰ এইটো কালৰে আহিব কিন্তু সেই, কালাৰ তো মই ধৰি লোৱা ৰেড কালাৰটো আহিব বা, তাত কটি ভাল আহিব কোৱালিটিটো কিন্তু কিন্তু তো মানে, তাৰ বেয়াও আহিব পাৰে বা বেয়া আহে কিছু কেতিয়াবা কেতিয়াবা কিন্তু অ ধৰি লোৱা ইয়াৰ এইটো মই ষ্টপ কৰি কিনে আৰু এটা কথা লৈ মানে গৈছো যে, জমেট জমেটো আমাৰ খাদ্যয় বস্তুতটো চহৰ ফালে প্ৰায় অৰ্ডাৰ দিয়া যাই, সেইবোৰতো আমি ধৰি লোৱা সেইবোৰতো আমি গম নাপাওঁ যে বনাইছে নে বনোৱা নাই। বা আজি বনাইছে নে বনা নাই সেইবোৰতো তেওঁলোকে ফ্ৰিজত থৈ কিনে গৰম কৰিও দিব পাৰে আমাক। খালি পৰি পৰহি বস্তুবোৰ নহয় জানো। তেনেকুৱা দিশত অলপ অসুবিধা হয় লগতে দেহৰো ক্ষতি হয়। দেৰ স কিন্তু আমি যেতিয়া অফলাইন, হয় কোৱা কোৱা যেতিয়া আমি অ যেতিয়া আমি অফলাইন বস্তু ধৰি লও আমি। এখন মানে ৰেষ্টুৰেণ্টত গলো আমিতো দেখি পাই থাকো ন বা, টো ৰান্ধি যে ধৰি লোৱা আমি খালো যে চিকেন খালো চিকেনটো মাংস মাংসটো আমি ল খ নাখালো কিন্তু মাংসতটো তেওঁলোকে বনাই থকাটো আমি নিষ্ট কৰি দেখো ন কিন্তু অনলাইন চঅনলাই চ, কোৱা জমেটত বা আমি দেখিব নোৱাৰো ন। গতিকে তেনেকুৱা নেদেখা বস্তুবোৰ খালে অলপ মানে স্বাস্থ্যৰ কাৰণে অলপ ক্ষতি হয়। অ কি, কিছুমান ক্ষেত্ৰত যে তুমি ক'লা এইমাত্ৰ যে কিছুমান ক্ষ যে ভাল আৰু বেয়াৰ দুটা থাকে কিন্তু। হয় এইবোৰ থাকে কিছুমান কিন্তু আমি মানুহবোৰে অলপ, চলি জানিব লাগে যে কোনটো খালে ভাল হ'ব কোনটো খালে বেয়া হব।
উম মানে চোৱা। কিছুমান মানুহে বহুতো মানে হেৰি, অলপ কাম চলি থাকে ধৰা হেঁতে বহুত ৰা লৈ কাম কৰে মানে ফেমিলি প্ৰব্লেম হোৱা কাৰণে সেহঁতে মানে নিজৰ, সেইবোৰ কাম কৰে এতহেতে সময় নাপায়, পায় বনাবলৈ সিহঁতে তো তেতিয়া অনলাইনত অৰ্ডাৰ লৈ দিছিলে। মানে খোৱা বস্তু অৰ্ডাৰ দি সেনেকে খাই কিছুমান সেনেকুৱা মানুহ আছে। যোনবোৰে টো নিজৰ ঘৰত বনাই খাই সিহঁতৰ কাৰণে তো সেইটো ভাল নিজৰ স্বাস্থ্যও ভাল। সিহঁতে ধুনীয়াকে বনাইছে কিছুমান থাকে নিৰামিষ মানুহ থাকে যোনবোৰ মাছ, মাংস নাখায় ত অনলাইনত কেনেকে বনাইছে ত সটো গম নাপ পাব সেই মাংস বনোৱা তেলতো কি ঠিক দি দিব পাৰে হয় নাই অ, অ সেইটোতো কোনো ক'ব নোৱাৰে স তো সেইটো মানে নি, যে ঘৰত যদি বনাই খায় সেইটো নিজৰ বেছি ভাল।
অ'বেছি ভাল।
অ' উম, আৰু যদি অনলাইনত থাকে অনলাইনৰ মানে, এটাই ভাল সেইটো তুমি গোটেই গোটেই চৌব্বিছ ঘণ্টা, অক বা তোমাৰ সময় বচাব সেইটো হয়, কিন্তু ইয়াৰ ভালৰ লগত বেয়াটোও চাব লাগিব যা তে এইটো কেতিয়া বনাইছেকেনেকে চফাকে বনাছেনে নাই সেইটোও মানে চাব লাগিব ক'ব গলে হয়। ই আমাৰ সময় বচাই, আমাৰ টাইম বচাই, ক'ব গলে আমাৰ জল্দি কৰি দিয়ে চব বস্তু মানে, ঘৰত বহি কিনে এক জেগাতে থাকি নিজৰ বস্তু আহি যায়। মোবাইলত দি দিলোঁ আহি গ'ল হয়।
ইয়াৰ লগতে আমি বেয়া দিশৰ লগত, ভাল দিশটোও চাব লাগিব দু টাই থাকে উম,
মানুহবুৰে মানে, মই কোৱা নাই যে এইবোৰ বস্তু অনলাইন বস্তু বোৰ আনিব নেলাগে, মই কোৱা নাই কিন্তু এই বস্তু মানে, ভালদৰে চাই চেতিহে আনিব লাগে মানুহে।
উ, হয়। ইয়াৰ লগত যদি ক'ব যাওঁ, তোমাৰ বোলে এতিয়া বেংকতে কিবা হেই পইচা দিব আছে। তুমি ঘৰত বহিয়ে ট্ৰানজেকচন কৰি কিনে পইচা ট্ৰাঞ্চফাৰ কৰিব পাৰা অ'।
ভাল হয় এইটো মানে, খোৱা লোৱাৰ পত তি অলপমান অসুবিধাৰ সৃষ্টি কৰে মৰ হিচাপত উম, উ,
হেই বেংক কত নোযোৱাকেই ঘৰৰ পৰা তুমি কে ৱাই চি ফৰ্মো দিব পাৰা সেনেকুৱা হৈ গৈছে। ঘৰতে বহি কাপোৰ চাবা, কাপোৰ অৰ্ডাৰ দিবা মানে, দোকানত নগৈহে এনেকুৱা হয়, যদি ক'ব যাওঁ বেয়া ফালে ত কাপোৰ কেতিয়াবা বেয়া ফাত টাও আহি যাব পাৰে, ত কিছুমান অভাৰ চাইজও আহি যাব সেনেকুৱাও হ'ব পাৰে মানে, দুটা ভাল-বেয়া থাকি
থাকে, থাকে হয়, হয়, হয় নিশ্চয় তেনেকুৱা আৰু।
উম,
তে ইয়াতো অলপমান মানুহে সজাগত হৈ চলিব লাগে মোৰ হিচাপত।
হয় মানে, অ' যদি আমি অনলাইনৰ পৰা অৰ্ডাৰ দিওঁ, তেতিয়া আমি অলপ দামটো কমাব নোৱাৰোঁ কিন্তু যদি আমি অফলাইন মানে নিজে গৈ কিনে কিনোগে তেতিয়া মানে অলপ বাৰ্গেনিং-চাৰ্গেনিং কৰি দামটো যদি পাঁচশ কৈছে আমি কমাই, কমাই খুব বেছি তিনিশমান কৰি কিনেও আনিব পাৰোঁ। ত এইটো এটা নিজৰ ফালে লাভ হ'ল। অ'সেনেকৈও কৰি আমি মানে খাব পাৰি।
উম, উম, উম কিন্ত অনলাইন চপিংতটো তোমাৰ তেনেকুৱা নাই ন, ধৰি লোৱা তোমাৰ ফিপটি পাৰচেণ্ট ডিস্ক কাউণ্ট বুলি কয়, কিন্তু যেতিয়া তুমি অৰ্ডাৰটো দিব ল'বা, তেতিয়া তোমাৰ নাই। টেন পাৰ্চেন্ত দিচকাউণ্ট এইটো মানে, মানে সেইট সেই আৰু। আৰু ভাবে যে ধৰি লোৱা মোবা-মোবাইল চোবাইল কিবা অৰ্ডাৰ দিয়ে, তেওঁলোকে ভাবে যে ভাল মোবাইল কিন্তু মোৰ হিচাপত সেই মোবাইলবোৰ ধৰি লোৱা তোমাৰ অলপ বেয়া, কিছুমান ছেকেন হেন টাইপৰ আহি যায়। কাৰণ মই নিজে প্ৰমাণ পাইছিলোঁ
নে - বহু অনলাইন আহা কাৰণে আমাৰ বহুতো সুবিধাও আছে, অ সুবিধাও আছে যদি ক'ব যাওঁ - পঢ়া ক্ষেত্ৰত আমাৰ বহুতো উন্নতি হৈছে। ধৰা, ঘৰতে বহিকিনে এই কভিডৰ সময়তে ধৰা - মানে কলেজ, স্কুল যোৱা বন্ধ হৈ গৈছিলে। তেতিয়া ঘৰতে বহি - কিনে অনলাইন ক্লাছত অলপ শিক্ষাটো মানে ৰখি থাকা নহ'ল - ত' আগবাঢ়িলে বুলি ক'ব পাৰি। কিন্তু হ'লেও - ইমান ভালো নহয় অনলাইনত থাকা হ'লেও অলপ আগবাঢ়িছে বুলি ক'ব পাৰি।
হয়, হয় হয়।
উম, আৰু ধৰা মোবাইলতে যদি তুমি এই টপিকটোৰ ওপৰত বুজি পোৱা নাই - ত' ইউটিউব আছে, গুগল আছে ধুনীয়াকে ওলাই তাতে টপিকটো বুজি লোৱা, এই মেনিংটো বুজি পোৱা নাই - তাতে চাৰ্চ কৰি লওঁ। সেনেকে ব্যৱহাৰ মানে, তুমি নিজৰ ওপৰত কেনেকে ব্যৱহাৰ - কৰা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তুমি ভাল দিশে চোৱা, বেয়া দিশে চোৱা সেইটো নিজৰ ওপৰত।
হয়, হয়। এনেকুৱা আৰু যে - এই বিষয়টো মানে ভালো হৈছে এক্সোৱেলি বেয়াও হোৱা নাই, ভালো হোৱা নাই তেনেকুৱা টাইপৰ আছে।
হয়।
গতিকে, মান মানে চলিব মানে, অলপ নি জে মানুহে নিজে অলপ সচেতনে চলিব লাগিব। এই অনলাইন - দুইটা অনলাইনটো, অঁ এয়া মানে অনলাইন ধৰি লোৱা মি কথাটো হৈছে অনলাইনটো মানস ভাল দিশ - ফটো চেফটি ফটো আছে, যে মানে তুমি - তুমি ক'লাই এই মাত্ৰ যে অনলাইনৰ পৰা বহুত বস্তু চাব পাৰি। হয় পাৰি কিন্তু - অনলাইনত ইয়াৰ ওপৰতে কিছুমান এ তিয়ালেকে মানে, আজিৰ দিনটো মানে ল'ৰা-ছোৱালী অনলাইনত প্ৰায়ভাগে মানে - পঢ়িম বুলি লয় মাক দেউতাকৰ পৰা মোবাইলটো আনি বেলেগ দিশত মানে গতি কৰে তেওঁলোকে। ধৰিলোৱা, গেম খেলি ব ইনষ্টাগা- ইনষ্টাগ্ৰাম চাব, ৰিল চাব সময় নহব সেই বোৰ নষ্ট কৰি পেলাই। কিন্তু মাক-দেউতাকেটো নাজানে যে আমাৰ ল'ৰাটোৱে গেম খেলি আছে কিবা এটাত। তেওঁলোকে ভাৱে যে আমাৰ ল'ৰাটো - পঢ়ি আছে মোবাইলৰ পৰা ন, ' কিন্তু - সেই দিশত চাবলে গ'লে অলপ ক্ষতি হয়। ল'ৰা -ছোৱালীকে হওক বা মাক -দেউতাকৰে হওক বা মাক -দেউ ত ল'ৰা -ছোৱালীৰ প্ৰতি থকা সপোনবোৰ অলপ বেলেগ দিশলে গতি কৰে। সেয়েহে সেই দিশত মাক-দেউতাকে অলপ গুৰুত্ব দিব লাগে ল'ৰা-ছোৱালী বিলাকক।
হুঁম আৰু যদি - তুমি আজি ঘপককে ক'বালে যাব লগা হ'ল। ধৰা, এতিয়া তুমি আছা এইটো জেগাত, বেলেগ - ঠাইত যাব লাগা হ'ল - ত' তুমি ঘম ঘৰতে মোবাইলতে বুকিং কৰি ল'লা বোলে বাছেই হওক - ট্ৰেইনে হওক, ফ্লাইটে হওক যি হ'লেও কিবা এটা বুকিং কৰি ল'লা, এইয়াপা বোলে তেতিয়া - মানে তুমি হেৰি টাইমো সময় কম আছিলে, ত' তুমি ঘৰৰ পৰাই অৰ্ডাৰ মানে অনলাইনতে - কৰি কিনে যাবলেও সুবিধা হৈ গ'ল - ত' তোমাৰ টাইমো বাচি গ'ল সময়ৰ লগত, সেনেকেও মানে মিলাব - পাৰি। ক'ব গ'লে - নিজৰে ভাল হ'ব যেনেকে ইউ ব্যৱহাৰ কৰোঁ।
হয়, হয় হয়, উম। তেনেকুৱা ক্ষেত্ৰত কৰিব পাৰি, কিন্তু - দিয়াতে কথা পাতি তোমাৰ লগত ভাল লাগিল। পিছলৈ আৰু এনে কে আমি নজনা কথা জানিব পাৰিলোঁ।
উমঁ, দিয়া হ'ক। অঁহ', উমঁ।